হেল্ল'
অহ' কি কৰিছা?
এই জাষ্ট না ভাত খাই উঠিছোঁ।
হয় নেকি, অ' কি খালা আজি ভাতৰ লগত?
আজি একদম ভাত, দাইল।
উম।
আৰু মাছ।
বাহ, কেনেকে বনালে মাছৰ?
মাছটো একদম নৰ্মেল পানী এনেকে উতলাইছে। পিয়াঁজ, নহৰু, ধনিয়া এনেকি দি দিছে, এই একদম নৰ্মেল।
অ', তেন্তে ভালে সোৱাদ লগা হৈছে চাগে আৰু।
একদম, একদম।
অ', অলপ মান অলপ বেলেগ ফালে যাবা নেকি অলপ বেকগ্ৰাউণ্ডৰ অলপ পিছফালৰ পৰা অলপ শব্দ আহি আছে।
হয় নেকি ৰ'বা
অ', ত' মানে আজি ভালকে খালে আৰু মানে খানাটো।
অ', ভালকে খাইছোঁ। হেৰি। ওলাইও গৈছিলো অলপমান
হে কোনফালে ওলাই গৈছিলা তোমালোকে কোন কোন গৈছিলা লগৰে নে কোনোবা?
নাই নাই ওলাই গৈছিলো অলপমান।
আৰু বা জনীৰ লগত হৈছিলা অ', - অ', উম। কেনে গ'লা মানে কিহেৰে গ'লা মানে গাড়ীত গ'লা নে মানে ভাড়া কৰি এনেকে লৈ গ'লা কিবাত?
ইহ এনেকে ভাড়া কৰি অটত গ'লোগে।
অ'। তাৰপিছত কি খালানো তাত গৈ?
তাত গৈ ক কোৰিয়ান খাদ্য খাইছোঁ, কোৰিয়ান।
ৱাহ। বেলেগ আৰু দেই, আন্তৰাষ্ট্ৰীয় খানা খাইছা আৰু উম, কি কি কি কি আছিলে? উম। অ', কি আছিল সম্ভাৰবোৰ কি আছিলে দিছবোৰ?
অলপ বেলেগ টাইপৰ এটা মানে কিবা এনেকুৱা বুক গা নিচিনা আছিলে ত' মানে এনেকে কিবা আঠা আঠা নিচিনা এনেকুৱা দীঘল। দীঘলীয়া এনেকুৱা আছিলে এনেকুৱা। আঠা আঠা নিচিনা আছিলে স তাৰ পিছত এনেকুৱা
পাস্তাৰ নিচিনা নেকি।
পাস্তা নহয়। টো বেলেগ, টো বেলেগ কিবা এটা। তাৰপিছত এনেকে এটা হেৰি ফল এটাৰ জুচ এটা খাইছো।
ৱাহ। ধুনীয়া আছে ধুনীয়াচোন নহ'লে।
অ' ভাল।
উম, পইচা কিন্তু খৰচ হয় আৰু বিলাক খাদ্যত ন।
অ', অলপ যাই। কিন্তু এ হেৰি চলি যায়।
চলি যায় অ', আৰু আৰু কি আছিলে আৰু কি আছিলে?
সিমান নে বেছি খোৱা নাই। সেইটো কাৰণে ভোকো লাগি আছিলে।
দেওবাৰ বুলি ওলাই গৈছিলা আৰু মানে।
উম তাকেই, তোমাৰ তোমাৰ কেনেকুৱা গ'ল?
এই ময়ো মানে, এই আবেলি মানে লগৰ কেইটাৰ লগত মানে ওলাই গ'লো বজাৰ কৰিব ফালে ইফালে অলপ বজাৰৰ ফালে। তাৰপিছত তাত গৈ মানে দাদা এজনৰে মানে এ গাৰ্ল ফ্ৰেড জনি আৰু মানে গল আৰু। তাৰপিছত আমি আমি লগৰ এনেকে গোটেইখিনি গ'লো আৰু যাই ফাৰ্ষ্ট প্ৰথমতে বজাৰ কৰিলোঁ। মই নিজৰ কাৰণে মাংস ললো। তাৰপিছত ধূপ ললো, ধূপটো সেষ হৈছিলে। তাৰপিছত তোমাৰ আৰু কি ল'লো, বিস্কুট ক'ত ললোঁ?
অ', ধূপ কেনেকুৱা ভাল গোন্ধৰ ধূপ নে, কি গোন্ধৰ
গোলাপ ফুলৰ সেইটো মানে সুগন্ধ আহা সেইটো।
অ', মই মানে বহুত ভাল পাওঁ মানে ধূপ যোনবোৰ যে ধুনীয়া গোন্ধাই, একদম এনেকেই যেতিয়াই মই ধুপ কিনিব যাওঁ মানে গোন্ধাই গোন্ধাই মই মানে এনেকে এনেকে তেনেকে নহয়। তুমিও ভাল পোৱা নে এনেকুৱা?
অ', মই মই ধূপটো ভালেই পাওঁ, সেইদিনা কিন্তু সিহঁতি মানে ধুনা যে কয়
অ', ধুনা।
সোনা সেইতো অনলাইন ফ্লিপকাৰ্ট কিনিব পায় মানে। ফ্লিপকাৰ্ট দহ মিনিট যে এইটো আহিছে নয় তাত মানে বাতিৰ নিচিনা চেপৰ যে এটা আছে আকাৰৰ বাতিৰ নিচিনা সৰু বাতিৰ নিচিনা কিউট, বহুত ধুনীয়া। ম গলম নে কিবাৰ ধুনীয়া গোন্ধ এটা আহিছিলে, বাৰটা পাই পঞ্চাছ টকা লয় আৰু, ত সেইটো। তাৰপিছত তোমাৰ অ তাৰপিছত দাদা আৰু বা জনীয়ে ক'লে ব'লা আমি চাহ খাওঁ ত। পিছত মই ক'লো, অ', আপোনালোকে খাওক গে নহ'লে। তাৰিছত কলে এ তুমিও আহা, তুমিও আহা। তাৰ পিছত মই ক'লো অ', অ' গৈছো, গৈছো তাৰপিছত তাত যাই থাকোতে আকৌ মোৰ লগৰ আৰু এজনক লগ পালোঁ। ত সি বাৰু চাহ খালে বহুত, দিনৰ মূৰত তাকো লগ পালো তাকো অলপ মাত। বোৰ লগালো তাৰপিছত আমি গোটেইকেইটা তাতে মানে চাহ চাহ খাব সোমালোঁ আৰু এখনত তাত, তোমাৰ মই ল'লোঁ তোমাৰ, আলু চপ ল'লোঁ আৰু মোৰ লগৰজনে ল'লে তোমাৰ ব্ৰেড পকৰা। ব্ৰিজ সপ তাৰপিছত। বা আৰু দাদাজনেও। চিকেন চপ আৰু আৰু ল'লে চবে ল'লে আৰু। তাৰপিছত মানে চাত। টো আহি পাওঁতে বহুত সময় লগালে নহয় তোমাৰ ম মোটামুটি বিশ মিনিট মান। চাহটো বনাই আমাৰ কাৰণে মানে একদম স্পেচিয়েলি বনাব বুলি গৈছিলে, ত' সেইকাৰণে মানে দহ পোন্ধৰ মিনিট মান লাগিব গল এতিয়া সেই চাহটো আহি গ'ল, চাহটো আহোতে আমাৰ তাত একো নাস্তা নাই। টা নাথাকিলে আকৌ মানে আমাৰ দাদাজনে, পকৰা অৰ্ডাৰ দি দিলে,
অ'
পকৰা অৰ্ডাৰ দিলে তাৰ পিছত পকৰা খিনি বনাওঁ। এয়া আকৌ বিশ মিনিট লাগিলে এইবাৰ চাহ খোৱা হৈ গল। ত বস্তুতটো মানে এনেকে চলিয়ে আছে। চলিয়ে আছে, চলিয়ে আছে। তাৰ পিছত মানে শেষত গৈ মানে খাই লৈ আহিলোঁ আৰু তাত পিছত বা জনিয়ে দিয়ে, দিলে পইচা মানে, ত' সেইটো এটা ভাল আছিলে। বা জনি ভালো বাৰু, তাৰপিছত তোমাৰ মই আহিলো, ৰুমত আহি তোমাৰ, এই লগৰ কেইটা লগত অলপ খেল খেলিলো। খেল চেল খেলি মানে মই আজি মানে ভাবি আছিলো যে মাংসটো মানে চিকেন অলপ বেলেগ ধৰণ বনাম বুলি মানে ভ ভাবি আছিলো ত' সেইটো
নানে
অ চিকেন আছিলে ত' তাত মানে নৰসিংহৰ পাতটো যে আছে
হয়
নৰসিংহ বিলাহী অনা নাই মানে ত নৰসিংহৰ পাত নহৰু আদা জলকীয়া এনেকে খুন্দি লৈছো খুন্দনাত খুন্দি লৈ ধুনীয়া এ তাৰ মানে সুগন্ধ এটা আহে মানে আৰু তেজটোও মানে সোৱাদটোও ভাল লাগ ভাল হয় ত সেইটো মই চেষ্টা কৰিছিলো আৰু তাৰপিছত ধুনীয়া এটা সোৱাদ হ'ল মই মানে এতিয়া অলপ আগত খালো মানে আৰু দিনৰ অলপ দাইলো আছে আছিল বাৰু দাইলখিনিও বহুত সোৱাদ লগা আছিলে
উম
ত' বহুত মানে সোৱাদ লগা বস্তু এটা বনালো মানে আজি এক্সপেৰিমেন্ট আছিলে পৰীক্ষা কৰি চালো বস্তুতটো কিন্তু মানে খোৱাদ লগাই আছিলে আৰু। ত' মই মানেচছেটিছফাইড মানে, বস্তুটো বনাই মানে মই সুখ ভাল লাগিছে মোৰ, সুখ পাইছো মই। উম, উম। এতিয়া তুমি কোৱা তুমি খা মানে খানাটো খাই আজি ভাল পালানে নাই ওলাই যে গৈছিলা তোমালোকে?
আজি খানাটো মানে, এয়া মানে, প্ৰথমবাৰ মানে এইটো খা এনেকুৱা যোনখন মানে আমাৰ মানে ভাৰতৰ বাহিৰৰ এনেকুৱা কেতিয়াও মানে বাহিৰৰ খানা তেনে খাই পোৱা নাই ত' অ', অ', কেতিয়াও খাই পোৱা নাই মই ত' এইবাৰ প্ৰ প্ৰথমবাৰ খালো তাৰপিছত জেগাডোখৰো বহুত ধুনীয়া আছিলে অ, ' মানে বৰ বেছি মানু জানো বৰ বেছি তাত নাছিলে। অকমান মানুহে আছিলে। ত' সেই তাতে মানে ভালো লাগিলে জেগাখিনি খুব মানে উম -উম। এটা চুক নিচিনা জেগা দখৰত আছিলে।
খুব ধুনীয়া পৰিৱেশ আছিলে আৰু
বিৰাট ধুনিয়া বিৰাট ধুনীয়া তাৰপিছত খানাটো ভালে আছিলে কিন্তু মানে ক পাৰো। প্ৰথম বাৰৰ কাৰণে খাইছো ন।
উম উম।
অলপ টাইমে অলপ সময় লাগিব চাগে মোক। সেই বস্তু টো মানে মোৰ ল'বলে পুৰা জিভাত লাগ নাই মানে মোৰ।
অ', হয় তেনেকুৱা হয় বাৰু। উম, উম, তে, হা তেনে-তেনেকুৱাই হয় মোৰ লগতো, মই মানে অলপ খাদ্যৰ প্ৰতি মানে তেনেকুৱাই, অলপ আমাৰ যে জনজাতীয় খাদ্যবোৰ আছে ট্ৰাইবেল এইবিলাক আমাৰটো বহুত অসমত বহুত জনজাতি আছে ৰাভা, মিচিং, বড়ো। ত' মই মানে এবাৰ খাইছিলোঁ এনেকুৱা জনজাতিৰ খাদ্য ত' সেই খাদ্য খাওঁতে খাদ্য মানুহবিলাকো বহুত ধুনীয়া, ধুনীয়াকে কৈ থাকে যে, বহুত সোৱাদ লগা। কিন্তু মানে সেইটো খাওঁতে মোৰ ইমান এটা মানে উম, যিভাত নালাগিলে কাৰণ সিহঁত তে মানে, বস্তুবোৰ মানে বইল কৰি খায়। ইমান মস ত'ক বস্তু নিদিয়ে। ত, সেইকাৰণে মানে মোৰ জিভাত ইমান সোৱাদটো মানে লাগি নধৰিলে। কিন্তু লাহে-লাহে, সেই যেত তিয়া খাবলে ধৰিলো সেই বস্তুটো, তেতিয়া মানে বস্তুটোৰ মানে আচল সোৱাদটো পাবলৈ মই আৰম্ভ কৰিলো। ত' তেনেক খাদ্যৰ লগত মানে হয়েই।
অ' মই তাকে ভাবিছো ইমান পইচা দি পিনে খাইছো। উম, একডম মানে জিভাত নালাগিলে কিবা হ'ল। ব নাই এ এছ টি মিলিব তেনেকে ভাবি আছিলো।
ইয়াত মানে চেষ্টা কৰি চাব লাগে মানে, চব ধৰণৰ খাদ্য পৃথিৱীত বহুত ধৰণৰ খাদ্য আছে। কিমান দেশ আছে আমাৰ গোটেই পৃথিৱীখনত চবৰে নিজা-নিজা, সংস্কৃতি আছে, নিজা-নিজা খাদ্য আছে। চব বস্তুবোৰ সোৱাদ লৈ চাল ৱেহে মানে ইয়াত আমি পৃথিৱীত জন্ম পোৱাৰ হিতটো মানে সৌভাগ্যটো মানে বুজি পাম। ত' সেইকাৰণে মোৰ মানে ইচ্ছা মানে, পৃথিৱীৰ সকলো ধৰণৰ খাদ্য মানে মোৰ এবাৰ খাই চোৱা। পিছৰ কথা ভাল লাগিবও পাৰে নালাগিবও পাৰে। ভাল নালাগিলে নাখাওঁ, নেক্সট টাইমৰ পৰা। কিন্তু মানে?
তাকে-তাকে।
অন্তত মানে চেষ্টা কৰি চাবৰ কাৰণে মানে মন আছে। উম, বাকী হ'ব দিয়া নহয়। বোলে হেতিয়া তোমাৰো কমাইছা চাগে? মোৰ অলপ কাম আছেত দিয়া, পিছত কৰি আছো তোমাক। ঠিক আছে নহ'লে উম,